হেল্ল।
হেল্ল।
অ শুনা পাইছা?
শুনিছেনে?
অ শুনা পাইছা?
অ পাইছোঁ‌ পাইছোঁ‌, পাইছে নে আপুনি শুনা?
অ পাইছোঁ পাইছোঁ, কি কৰি আছিলা?
হে ভাত খাই উঠিছো আৰু এইমাত্ৰ।
আচ্ছা আচ্ছা আচ্ছা, অ। ঠিকে আছে মই, মই শুনি আছোঁ, মোৰ মাতটো শুনা নাই?
অহ, অহ। তঅ।
মানে কি অকমান দেৰিকে শুনা পাই নেকি মই কোৱাত কি?
অ', অকমান দেৰিকৈ শুনা পাই।
অ', সেইকাৰণে মই ভাবিছোঁ মই কোৱাৰ পিছতো কিয় একো উত্তৰ দিয়া নাই।
খা-খবৰ মানে অহ, খা-খবৰ ভালেই। এতিয়া সেই উ, পাকঘৰত টো মুচিলোঁ ভাত পানী খালোঁ, খাই কৰি পাকঘৰ মচি মুচি এতিয়া গাটো ধুওঁ, ধুই প্ৰসাদ কেইটামান তিয়াম, মানে কাইলে হেৰি পাতিছোঁ অ অ ল'ৰাটো নাতি লৰাটো তোৰ মানে হয় এই আইসকল অকণ পাতিম মানে মানে একবছৰ এক বছৰ হ'ল হ'ল নহয় হৈ গ'ল এই মানে
তোৰ নে কি?
অ এক বছৰটো হৈয়ে গ'ল কেতিয়াবাই এই আই সকামকণ মানে জন্মৰ পৰা পাতা নহ'ল মানে। এই ইটোৰ পিছত সিটো লেঠা ওলাই থাকে যে এই সৰু ল' ছোৱালী আইসকাম অকণ পাতি দিলে ভাল আৰু সিহঁত
ভাল লাগে ভাল লাগে মনটো ভাল লাগে ন অ
তাটো পাতিলো সেই এই ল'ৰাটোৰ ক্ষেত্ৰত মানে পাতা নহ'ল ইটো সিটোকে লেঠা ওলালে সেইকাৰণে মানে থাক থাকোঁতে থাকোঁতে থাকিলে এতিয়া সিহঁতে যোৱা টাইম হ'লহি সেইটো কাৰণে মানে এ সেইকেইদিনতে পাতি দিওঁ বোলো
কেতিয়ালে, কেতিয়ালে যাবনো।
অ', তাই এই, শনিবাৰলে যাবগে।
যাব বৌ?
উম, উম।
আপোনাৰ বৰ বেয়া লাগিব ন অলপ দিন হ'ল যে।
তাকেতো। বেয়াতো লাগিছে মানে তথাপিও আৰু এতিয়া বিয়া দিয়া ছোৱালী যাবই লাগিব ন! গতিকে সেইটোৱে, সেইটো কাৰণে আৰু বোলো অঁ পাতি কৰি দিওঁ যিখিনি বাকী আছিলে
উমম
এই একো যাতে নহওক আৰু বিঘিনি-চিঘিনি। সেইকাৰণে ৰাতি কালিয়ে গলো বজাৰ, অ। শুকান বজাৰখিনি কালিয়ে কৰিলোঁ অকমান।
উম।
আজিও সেই ছোৱালীজনী ওলাই গৈছিলে তাইকে মিঠাই চিঠাইখিনি কৰিলোঁ। সেয়া আনি কৰি থলে থোৱাৰ পিছত এতিয়া মানে হেৰি মানে ৰাতি গাটো ধুৱাই-ধুই পেলাই মানে, এই তুলসী পাত কেইটামান দি থম আৰু প্ৰসাদত। তেনে তাৰমানে হেৰি ৰাতিয়ে তিয়ালে তিয়ালে মানে গাটো ধুয়ে তিয়াম তথা কিয় মানে, ভাত পানী খালোতো। গতিকে সেই তুলসী পাত দুটামান দি থলে মানে সেয়া আৰু শুদ্ধ হৈ থাকিব। আমি মানে কেতিয়াবা তেনেকুৱা, অ', গতিকে আমি কেতিয়াবা তেনে হলে মানে ৰাতিপুৱা পাতা সকাম হলে ৰাতিয়ে তিয়াও যে তেতিয়া সেই তুলসী পাত দি থওঁ। সেইটো এই এ কোনোবা ভকত এজনে কৈছিলে সেইটো কৰি, সেইটো মানে কৰিলে কোনো হেৰি নাথা তাৰমানে অ', বাহী নহয়। বাহী নহয়। অ', সেইটোৱে।
আৰু এটা কথা তুল অঁ তুলসীটো একেবাৰে মানে সৰ্বগুণী বস্তু ন তুলসী গছজোপা, এইটো এটা কথা বাৰু, কিহত নালাগে
খালী এটা বস্তুত তে নালাগে, সেই গণেশ মন্দিৰত তুলসী নালাগে। হেই চৈৎ চৈৎ চৈৎ হেই জেঠিও মাতিছে হে হে হে হেইটোৱেই হে হে হে উমম জেঠিও কৈছে মানে সঁচা কথা আৰু হু হু হু সেইটোৰ বাহিৰে সেইটোৰ বাহিৰে বাকী সক কলতে লাগে উকিয়াই হে
ভাত কিহেৰে খালে বুলু
ভাত মানেই হেৰি মিক্স চব্জি এই ৰঙালাও আনিছে হেলো বজাৰৰ কোমোৰাবিলাক দেখিবলৈ বৰ ধুনীয়া ধুনীয়া এনেধৰণৰ ৰঙালাও কেইটা দেখি খাওঁ খাওঁ লাগে আৰু ভালোপাওঁ যিহেতুয়ে দুইজনীয়ে খাওঁ আৰু এ ৰঙালাও আলু এনেকে জিকা দি পেলাই মিক্স চব্জি এ থুপথুপিয়া আৰু মানে
ৰঙালাওৰ লগত জিকাটো ধুনীয়া মিলে কিন্তু ন
এ চব খাই মানে এ ছোৱালীজনীও ভাল পায় ম মও ভালপাওঁ এই মানে অ সেয়াই মানে থুপথুপিয়ীয়া কৰিলে দালি চালি কাকো নালাগে সেইট তেনেকে লৰা-ছোৱালীকেইটাকো সানি সানি খুৱালে তাৰ দুজনীও খালো তেনেকে
উম্ এতিয়া নাত
দিনত মাছ খালে শুলে শুলে শুলে শুলে সিহঁতক খুৱালে মাকে শুৱাই আছে তাৰপিছত মই এইখিনি আজৰি হৈছোঁ আৰু মানে তাৰপিছত গাটো ধুমগে এতিয়া। মো বুলু ফোন এটা কৰিব আছে এনে বুলু ফোনটো কৰি লওঁ তোমাক উমম্ বাকী তোমালোকে কি বনালা আজি?
আজি মানে আমাৰ হেৰি কৰে আমাৰ কি কি কয় এইটো আজি মংগলবাৰ যে মংগলবাৰে মানে নিৰামিষ ধায় আমাৰ ঘৰত হু হু তাৰপিছত চব নিৰামিষ সিয়ে বনাইছে আৰু দালি বনাইছে চব্জি হেৎ তেনেকুৱা মিক্স চৱজি এটা বনাইছে, বেঙেনা ফ্ৰাই কইছ
উম। তোমালোকৰ বাৰ-চাৰ মানে ন? বহুত কেইটা বাৰ মানে নে কি, নে অকল মংগলবাৰটো?
মংগলবাৰটো, বৃহস্পতিবাৰটো।
দুটা বাৰ ন? অ'। আমাৰ মানে সেই বাৰ মানিম বুলিলেও কোনোবা দিনাখন মানিম বুলি ঠিক কৰিলে সেইদিনাখন হয় আলহী আহিব। হ, হ, আলহী আহিব নহ'লে সেইদিনাখন মানে একেবাৰে মাছ বেপাৰীয়ে মাছ দি থৈ যাব আজি। জুৰ-জবৰদস্তি। এ, নাপ লাষ্টতগৈ মানে নহয়গে আও। মাজতে সেই শনিবাৰতটো মানিছিলো, মই। দুদিনমান মানিলো। তাৰপিছত, সেই কৰ'বাত আও, ভনটিজনী তালে যাব লগা হ'ল তাহাঁতেও। নামানে। মানে শনিবাৰতো সিহঁতে বেলেগ বৰত মানে যে, সে মানে সেইদিনাখন মই যাম বুলিয়ে হে মা-মাংস সি মাংসটো মই নাখাওঁয়ে বাৰু, মাছ চাছ আনি থৈছে। এতিয়া আৰু আলহী ঘৰত গৈ পেলাইনো আকৌ কিনো নিজৰ মানে নামানো নামানো কম, মাংস অটো খাব নোৱাৰোঁ মানে মোৰ এলাৰ্জি হয় সেই
মোৰ এলাৰ্জি কাৰণে
উম, উম। ছাগলী মাংস অ ছাগলীৰ মাংসটো সেইমোৰ ভতিজাজনীও হয় ছাগলী মাংস খালেই মানে খাবই নোৱাৰে। তে খালে একেবাৰে গুটি গুটি হয়। সিহঁতে খাই ছাগলীটো ভাল পায়, অ আৰু এই মুৰ্গীবিলাক সিহঁত সিহঁতৰ কাৰণে আনো যে সেই কটাি দেখি থাকোঁ, সেই দেখি সি দেখি খাব নোৱাৰ হ'লেও নাপ খোৱা আজি বছৰ হ'ল আৰু, কিমান বছৰ হ'ল মানে হিচাপ নাই আৰু।
এ আমাৰ ঘৰতো আনে লোকেলটো কিন্তু মই বেয়া পাওঁ, মই ছাগলী মাংস খাই ভাল পাওঁ। চবৰে বেলেগ।
উম, হো, মানে ছাগলীটো মই এ, খাইছিলোঁ মাজতে, এতিয়া নহয় আৰু আজি আজিৰপা ধৰা পাঁচ বছৰমানৰ আগলৈকে মানে সদায় নহয় আৰু কেতিয়াবা খাওঁ আৰু হেহ তেওঁ বনালে মানে নিজে বনাই খাব নোৱাৰোঁ মই মাংসটো মই এহেতক বনাই কৰি খুৱাই দিওঁ, কিন্তু নিজে বনোৱাৰ পিছত এটা মই হাঁহৰ মাংস খাব মন নাযায় আৰু এই কেতিয়াবা সেহেঁতে কয় নহয়, খোৱাচোন এদিন বনাইছোঁ ইমান ধুনীয়া হৈছে খোৱা সেই কেতিয়াবাহে খাওঁ খালে হেই খোৱাৰ পিছত তাৰচত আৰু ৰাতিলে মই শুৱই নোৱাৰোঁ, পিঠিখন খজু হৈ থাকে। গুটি, গুটি উঠিব এনেকে আৰু। হাতত খজুৱাই থাকে মানে, তাৰ পিছত সেই ডক্তৰক দেখাওঁতে ক'লে আপুনি সেইটো নাখাব, ৰেড মিটটো বেয়া, এলাৰ্জিৰ কাৰণে। উ, সেয়ে খাব নোৱাৰো, ৰঙা বস্তু মানে বেয়াই। এ, বিলাহী খাব নোৱাৰোঁ, বিলাহী খালেই মোৰ চকু খজুৱায়।
কিছুমানৰ হেৰি হয়, কাছ মাংস খালে হয়, এলাৰ্জি।
অ, সেইবিলাক বাৰু খাই পোৱা নাই। এই ঘৰৰে বিলাহী, মানে লগাইছে কণ বিলাহী, ডাঙৰ বিলাহী একে মানে, এটা চাইডত মানে বিলাহী আৰু, তাৰছত সেই পকি পকিও যায়। ইটোক দিও, সিটোক দিও তাৰছত মই বোলো, ঘৰৰ বিলাহী একো নহয় চোন খাই সাৰ, চাৰ নিদিয়া। হে এদিন দিলো ডালিতে খালো, তাৰ পিটিকা কৰি বইল কৰি মানে দাইলত ত'তে দিছিলো আৰু দি পেলাই, নিমখ তেল দি পিটিকা কৰি খালো। সেইদিনাখন একো নহ'ল, দুদিনৰ পিছতো আকৌ চকু খজুৱতি আৰম্ভ হ'ল, বোলো এইটো মানে একেবাৰে খাবই ন কিনা হওঁক, ঘৰৰ হওঁক, উম। সেয়া বেঙেনা খাব নোৱাৰো, উম, বেঙেনাও খাব নোৱাৰো মই। খালে হয়, কিন্তু সেই কেতিয়াবা ইহঁতলৈ বনালে একো নাথাকিলে খাই দিওঁ আৰু পিছত আকৌ সি খজুৱাই থাকে। অ', কিন্তু সেই বেঙেনা চেঙেনা খালে চকু নখজুৱাই খজুৱাই, গা চা হে খজুৱাই কিন্তু এই-' বিলাহীটো খালে মোৰ চকু খজুৱাই মানে এনেকুৱা খজুৱাই থাকে চকুতো মই মানে ডক্তৰক সিদিনাখন দেখাই আকৌ ঔষধ আনিছো চকুত দিয়া।
অ বেছি চকু খজুৱা বেয়া কিন্তু
অ খজুৱাই মানে মই মানে ৰখিবই নোৱাৰো সেইটো কাৰণেহে অসুবিধাটো হৈছে এতিয়া বিলাহীখিনি মানে নিজেই ৰুইছোঁ ইমান ধু হৈছে স্বাস্থ্য নতুন মাটি দিয়া
অ'। ভাল লাগে ন?
আহ খোৱা নহয় ন?
বিলাহী খাওঁ বিলাহী খাওঁ বিলাহী খাওঁ বেঙেনা খাওঁ আমাৰ চবে খাই ঘৰৰ আৰু নহয় মোৰ কিন্তু বে- বেঙেনাটো বেঙেনা ভাতকেৰেলা এইকেইটা বস্তু খুব ভালপাওঁ খাই মই সদায় দেখালেও মোৰ একো নহয় মানে, বেঙেনা সদায়ে যদি খাওঁ একো নহয়।
অ', ভাত কেৰেলা এজোপা লাগিছে যি স্বাস্থ্য আৰু তোমাৰ দেখিলে হাঁহি উঠিব এই লোকেল কণীটো সমান অ', মুৰ্গী কণীটো। কণীটো যিমান সিমানকনে ভাত এ চেচুকত হৈছে হোৱা আছে চুকত হোৱা নিজে হোৱাৰ কাৰণে মানে সেই লতাডাল উঠাইদিলোঁ আৰু টিঙৰ এ স্তৰৰুম এটা আছে পিছফালে সেই তাতে হৈছেগে। সেই আৰু মানে। ভালকে বহ পৰা নাই যে ইয়াৰ আগৰবাৰ তোমাৰ যোৱাবাৰ সেইখিনিতে হৈছিলে এই মানে এই কাম কৰা দিদি এজনী আছিলে সেই দিদিজীয়ে বুদ্ধি কৰি ৰছী ফিটিং কৰি একে মানে বিল্ডিংৰ ওপৰলৈকে উঠাই দিলে ৰছীডাল তলৰ পৰা
তাকে মানে ৰছিতে বগাব।
ৰছীতে বগাাকে ওপৰলৈকে মানে তোমাৰ পাৰি পাৰি খাই খাই লোকক দি দি মানে হেৰি কৰিব খুব ধুনীয়া আছিলে এইবাৰ আকৌ সেইকাৰণে স্বাস্থ্যয়ে নহলে। উম
উম
কোনোবা বছৰ লাগে, যোৱাবাৰ এই জিকা লাগিছিল মানে। জিকা মানে দেখা নোপোৱা হৈ গৈছে গছজোপা। মানে মানে পাত দেখা নাপাওঁ আৰু, জিকা য়ে জিকা। অ'। গছৰ মাজেদি মানে বগাই গ'ল। এ, নেমু গছতো ওলমি থ এহ, জিকা লাগি, লাইট-অ আছে তাতটো গৈ। সিপিনে সিপিনে যোৱা মানুহে কয়, এইপিনে আছে জি, জিকা পাৰি নিব। তেনেকুৱা এয়া ছোৱালীজনীয়ে হাকোটি এডাল লৈ পেলাই পাৰেগৈ আৰু।
ঘৰৰ বস্তু
উম এইবাৰ দিছো এইবাৰ আকৌ তোমাৰ লেচেৰা লাগিছে ওপৰৰ চাদত লগাইছিলো এই তাব দি পেলাই লেচেৰা ইমান হৈছে এই সৰু পোৱালিটোতকেও ওখ হ'ব। ছডাল মান আছে হ একে বহুত দীঘল সি উম জানো খোৱা নাই দুডালে পাৰি আনিছো আনি পেলাই সিহঁতক কৈছে বোলো ফটো মাৰি বাইদেউহঁতক দেখা
উম ঘৰৰ বস্তু কিয় লাগে ন লাগি থাকিলে দেখিবলৈকে। সঁচাকে।
ঠিক আছে বাৰু মই
অ ঠিক আছে দিয়ক বাৰু, হ'ব দিয়ক বাৰু অ যাওক - যাওক - যাওক আপোনা